হেল্ল'
অ তোমাক ফোন কৰি আছিলো
অ মই গমেই পোৱা নাছিলো বুজিছা এই অকমান গৰমৰ কাৰণে বাহিৰতে বাৰাণ্ডাতে বহি আছিলো
গৰমো ইমান পৰিছে আৰু
উপায় নাই মানে বাহিৰত আহ বাহিৰতে বহি আছিলো নোৱাৰি একদম একে ৱাল বোৰ একেবাৰে কিমান একেবাৰে টপত হৈ থকা নিচিনাকে হৈছে গৰম হৈ থকাে একদম থ শিকিব পৰা নাই
আৰু ভিতৰত যিমান ফেন লৈ কিবা লৈ থাকে হেও এচিৰ ভিতৰত থাকিলেও বাহিৰ বতাহ টো নিচিনা অনুভৱ নহয়
নহয়, নহয় মই তাকে মানে সেই কাৰণে ভিতৰলে আহুতে ফতকে মোবাইল টো চাওঁতে তোমাৰ ফোন টো দেখিলোঁ মই বোলোছো কৰোছো ফোনটা কিয় বা কৰিছিলে
ফোন কৰিছো মই যে কাপোৰ কযোৰ দিছিলো হ'ল নে বাৰু কৰি
অ মই কৰি আছো জানা হোৱাগে নাই আৰু হ'ব আৰু লাহে ধীৰে মানে গৰমত ইমান কৰিবলৈ মন নাযায় বুজিছা আৰু ইটো সিটো কাপোৰ থাকেই যে ভ লগৰ থাকে মানে এইটো নহয় এ মই তোমাৰ কিন্তুটো কৰিছো কিন্তু মানে একেৰাহে হে বহি থাকিব নোৱাৰি গম পাইছানে একদম হে বহি থাকিব নোৱাৰি গমপাইছানেএকদমঘামিয় একে জোল বৈ যোৱা যায় আৰু বেছি ফেনৰ তলতো বনাব নোৱাৰি ন উৰি যায় কাপোৰ খিনি
উম আকৌ দহি চহি বটোতেওতো সময় লাগিব
এই সময় লাগে সময় লাগে কিমান আৰু গৰমত মানে তোমাৰ একদম তলে মূৰ কৰি কৰি থকা এইবোৰ কামত লাগি থাকিবলৈ মন নাযায় মানে অকণ বাহিৰত কোনো এতিয়াতো বাহিৰত মানে ডাৱৰীয়া কৰি আছে ৰ'দ নাই কিন্তু তথাপিও ইমান ভক ভককে গৰম মাৰি আছে নহয় ন থাকিব পৰা নাই অ ডাৱৰীয়া হৈ নিচিনাই হৈ আছে মানে ডাউৰীয়া মানে একেবাৰে দাওৰিয়ায়ো নহয় ৰ'দ নাই আৰু মুঠতে
আমাৰ ইয়াত আকৌ একে গৰম গুটেই
এ গৰম তথাপিও গৰম গম পেইছা নে নাই আৰু গৰম পৰি খাও খাওঁকে ওলাই আৰু মানে তুমি জানানে! এতিয়া আৰু কিমান আছে তুমি ভাবাচোন কিমান দিন আছে। গৰম মানে আহ আচল গৰমতটো পৰাই আহিয়ে নাই সেইটো গৰমত
সেইটো গৰম আগষ্ট ছেপ্তেম্বৰ এতিয়াই ইমান গৰম জুনতে
মই আৰু চাগে বইলহে সোমাৰ বুজিছা আৰু তুমি জান নে কাপোৰ কাপোৰ খিনি কৰি থাকোতে মানে অকলে অকলে কৰি কৰি আমনিও লাগে নহয় মাজে সময় এতিয়া দৌৰিব ভাল লাগে কোনোবা কথা বতৰাা যে বোলে গৰমত নহলে গৰমটোলৈকে মন গৈ থাকে আৰু কিছুমানক মানে ফেব্ৰিক কৰি দিব লাগে কিছুমানক ধৰা এই দোকানতো পাই কিছুমান বস্তু আকৌ মানে কি জানানানে বস্তু খিনি শেষ হৈ গলে চবতছেে দিগদাৰ আনিবলৈ যোৱাাতটো
এনেই বস্তু ক'ৰ পৰা আনা তুমি বজাৰ চজাৰ প্ৰায় আনা নে
আমি দোকানৰ পাও আনো অনলাইন প নো চব বস্তু মানে অনলাইনত নাপায় আৰু চব বস্তু দোকানতো নাপায় এতিয়া দুইটাৰ পৰা মি অনলাইনত আনিব হ'লেতো ঘৰতে দি থৈ যায়হি কিন্তু দোকানৰ পৰা আনিবলৈ যাওঁতে মানে যাবই লাগে আৰু মানে এখন দোকানতে চব খিনি বস্তু নাপায় মানে কিছুমান বস্তু কিছু কেতিয়াবা হেৰি ভাগ্য় ভাল থাকিলে তাতে পায় আৰু কেতিয়াবা মানে কি হয় দুই তিনিখন দোকান ঘুৰিবলগীয়া হয় মোৰ মানে সেইটো বহুত মানে ভয় লাগি থাকে মানে বস্তু খিনি এতিয়া শেষ হৈ আছে
আকৌ আনিবগৈ লাগিব গৰম যিটো গৰম এইটো গৰমত যাবও মন মন নাযায় নহয় ওলাই যোৱাটোৱে সমস্যা কাপোৰ কানি পিন্ধি যা আকৌ আহ
আহ আহি পোৱালে জানে মই একদম ঘামি টিপ টিপি আকৌ মানে একদম গা ধুই অহা নিচিনা হৈ যাও মানে মই গৰম ইমানেই মোৰ সহ্্য সহ্য নহয়
মোৰো গৰমটো সহ্য কৰিব নোৱাৰি
তাৰপিছত আৰু এতিয়া মানে কি হয় কাপোৰ দুযোৰ মান এই বিয়া এখন আছিলে এতিয়া নহয় বাৰু দুদিনমান দেৰিকে হ'ব তেওঁলোকৰো দৃশ তেওঁলোকৰ যেনিবা এই সৰু-সৰু মণি তেনেকে লগ লগাই আৰু এযোৰ অ'। আৰু এইযোৰ কাপোৰ আছে এই পক্ষী শিলা দিয়া মানে।
দিয়া দহি টো দিলেও ভাল লাগে, কাপোৰ বোৰ দেখিবলৈ আজিকালি ওলাইছেই নহয়।
অ', নহয়-নহয় কাপোৰযোৰতো পখিলা দিয়া মানে।
অ, কাপোৰযোৰতো পখিলা দিয়ে, এনেকে কাপোৰযোৰত যে ফেব্ৰিক কৰি দিয়া নে, নে এয়া, মণি-চনী লগ
অ', ফেব্ৰিক কৰি পেলাই একদম ধুনীয়াকে মনি লগাই ষ্টন লগাই দিলে মানে বহুত ধুনীয়া লাগে এইবোৰ দেখিবলে মানে। অ এই কি অ, বহুত সময় লাগে বহুত সময় আৰু সময়, লাগতে লাগে আৰু সঁচা কথা ক'ব গ'লে শুকা বহু সময় লাগ
শুকাওতেও সময় লাগিব, আৰু আঠাবোৰ য'তে-ত'তে লাগি গলে আকৌ কাপোৰো বেয়া হব, অ'।
কৰিবলৈ জাপ এৰিলে পতককে লাগি ধৰিব যে। সেইটো কাৰণে মানে আৰু বেলেগক বনাই দিয়া কথা ন, আৰু এইটো যেতিয়া মই মই মানে ধেৰ অৰ্ডাৰ নলওঁ বুজিছা। কমাই-কমাই লওঁ অ, কম-কমকে কেতিয়াবা লওঁ, তাকো মানে খুব কমাই লওঁ আৰু এই গৰম দিনতটো আৰু কমাই লওঁ, কিন্তু মানে এতিয়া মানে একেবাৰে নোৱাৰা যোনে জানে মানে ঐ তই মো বনাই দিব লাগিব বিয়া এখন আহি আছে এনেকে তেনেকে ক'লেহে মোক বেছি জোৰ কৰিলেহে মই বনাই দিও মানে। মানে ইমান কৈ থাকিবলৈ মন নাযায় কাৰণ নিজৰোতো কেতিয়াবা কাপোৰ বনাবলৈ মন
বনাবলৈ মন নাযায়, আকৌ গোটেইবোৰ বেলেগক দি-দিবলৈও বেয়া লা
উম, তাকে মোৰ মানে কেতিয়াবা কি হয় জানানে আলহী আহিলে প্ৰথম কথা সেইটোৱে সোধে কি আছে চাওঁ। তাৰপিছত এনেকে দি, তাৰ পিছত মানে ভাল লগা কাপোৰ কেইযোৰ খুজিলে দিবলৈও মন নাযায়, তাৰ পাছত আকৌ কয় কি অ, তই নিজে পাৰিবি দে তই বনায়েই থাক নিজে আকৌ দিবলৈ কিয় টান পাৱ। তেনেকুৱা কথাইহে। বনাবলৈও মন নাযায় আৰু নহয়গেও নহয় কেতিয়াবা অকস্মাত বহুত ধুনীয়া ভাল হৈ
আকৌ কেতিয়াবা যিমান কষ্ট কৰিলেও ভাল নহয়
বনাব বিচাৰিলে এক একে ন বনেগে নহয় এইটো কাৰণে ম অ বহৰ দিগদাৰ হৈ যাবা কি মাহঁতৰ ভাল তোমালোকৰ
অ অ ভাল তোমালোকৰ
আছে আৰু বুজিছা এই মানে বেমাৰ আজাৰ আছে দিয়াচোন
এ আমাৰো ঘৰত বেমাৰ আজাৰ
এই সটো হোৱা সিটো হোৱা উম তোমাৰ মানে নকবলগীয়া নাই আৰু বুজিছা এই ড্ক্তৰ তালৈ যোৱা এই টেবলেট এই কিবা কিমান খাই থাকিব লাগে ইটোৰ পিছত সিটো ওলায়ে থাকে চল দেেঠা
আৰু সদায় ঔষধবোৰ খোৱাও ভাল নহয়
মানে এই কঁকালৰ বিষ আছে কাৰণে মানে কিছুমান কাম মোৰ কৰিবলগীয়া হয় এই কাম বিলাকৰ পৰা সেইটো কাৰণে পাছ পৰিলগীয়া হয় মই কৰিবলে দিগদাৰ মা অকণ কঁকালত